হেল্ল', শুনা পাইছা?
অ শুনা পিছো, অ শুনা পাইছো, শুনা পাইছো।
অ' ও' এই কি খবৰ?
ভালে আৰু আছো আৰু কিবাকে। তোমাৰ?
আচ্ছা, ভাল-ভাল মোৰো ভাল।
অকল ভাল নে কি?
এ নাই, এনেই আৰু তোৰ?
মোৰো ঠিক থাকে আৰু এনে মই ঠিক ঠাক আৰু ঠিক ঠাক মানে নৰ্মেল জীৱন জন যাই আছে আৰু
চ্ছা অ'য় এতিয়া মোৰো এনেকুৱাই নৰ্মেল আৰু ইমানো বহুত হেৰি নাই।
মই ভাবি‌ আছিলো। ফোন মাৰি খবৰ-খাতি লওঁ নেকি?
অ'-অ' বহু দিন কথা পতাই নাই।
উ উ বহু দিন কথা পাতা নাই, সেইটো হয় কিন্তু। আজিকালি কথা পতাই নাযায় বেছি, লগৰবোৰো পাহৰিয়ে যাম আৰু।
অ সেইটো হয় ফোন পালে আৰু একে-লগে কথা পাতাই নহয়
উম' তাকে।
কবাত আছোঁ এ আছো এনে আৰু মোবাইল চাই।
এনে মানে বেকাৰ।
বেকাৰ।
উম' ঠিকে আছে।
কটো যৱা নাই।
নাই-নাই কটো যোৱা নাই ঘৰতে বহি আছো আৰু
অ অ' ফৰিব যাব লাগে।
যাম-যাম ফুৰিব যাম আৰু কেইদিন পিছত যাম আৰু।
উম' হুম-হুম।
এতিয়া একে দিন বহুত বানপানী-বানপানী হৈ আছে যে।
অ সেইটো হয়।
অ চাজা খালা।
উ খালো-খালো তুমি।
অ' অ' খালো-খালো ময়ো খালো।
উম উম এ লাল চাহ।
অ লাল চাহে খালা নেকি।
উম
উম উম, ঠিকে আছে লালচাহটো বেছি ভাল পিছে গাখীৰ চাহতকে।
অ অ ক'তো খেলিব যোৱা নাই?
খেলিব যোৱা নাই। ক'ত খেলিব যাবা? ৰাতিপুৱা সাৰে ৰাতিপুৱা সাৰিয়ে নাপাও।
অ সেইটো হয় মোৰো হয় তেনেকোৱা সাৰে নাপাও আৰু গধূলি আকৌ যিহে ৰ'দ ওলাবা মন নাযায়।
অ, গধূলি গধূলি ৰ'দ দিয়ে নেকি?
গধূলি নহয় দুপৰীয়া মানে দুপৰীয়া অ
উম তোমাৰ অলপ মানসিক অলপ বেমাৰ হৈছে চাগে, অলপ দেখাবা তুমি।
এহে হে হে নাই নাই, বেমাৰ নহয়।
উম উম মানুহে উম উম মুখখন পিছলি যায় অ পিছে। কেতিয়াবা কেতিয়াবা।
মুখ নিপিচলে, জিভা পিছলে।
এইটো, এইটো বঢ়িয়া দিছা কিন্তু। অলপ ভুল হৈ গৈছে মানে ভুল হোৱা নাই। জিভাখন পিছল খাই গৈছে মোৰো।
অ অ, এইটো এইটো।
বাকী ঘৰৰ পিনে ভাল, মা-দেউতাৰ?
ভাল ভাল তোমাৰ?
উম, মোৰো ভালে।
উম উম।
এই মাহঁতে কি ভাত বনাই আছে নেকি?
নাই নাই, দেৰিকে বনাব আৰু।
অ দেৰিকে বনাব মানে তুমিয়ে বনাই দিবা, মাক আৰু ইমান কষ্ট দি থাকে নেকি?
এ মই নাজানো নহয় বানাব, ভাতটোহে জানিম বাকীকেইটা নোৱাৰিম।
অ ভাতে খাবা অকল তুমি, বাকী নাজানা যদি।
আ ভাত খালে কেনেকে হব কিবা চব্জি বা কিবা এনেকা লাগিব।
চব্জিও লাগে নেকি?
অ' সুধা ভাত কেনেকে খাম?
অ ঠিকে আছে বাৰু।
তুমি বনাব পাৰা?
মই গোটেইখিনি বনাই দিও।
বাঃ
উম উম অ কাৰিকৰ বোৰ উম উম আছে কাৰিকৰ লগতে বনোৱা হয়। পিছে তুমি কতো ফুৰিব যোৱা নাই?
নাই নাই।
কিয় বেমাৰ হৈছে নেকি?
অ নাই অ কোনো লগে ধৰা নাই।
অ লগ কেলে ধৰিব লাগে অকলেই গুচি যাব লাগে, ওলাই যাব লাগে ঘৰৰ পৰা।
এ অকলে মন নযায় অকলে যাব।
উম মন নাযায় নেকি?
অ, ওহোঁ ওহোঁ।
তোমাৰ চৰিত্ৰ পিচে ভাল দেখা নাই মই তেনেহলে।
কিয়?
উম পিছে, ফুৰিব যদি যোৱা ক'ত যাবা এনে ফুৰিবলৈ?
উম, মেঘালয় ডিচাইড কৰা নাই। কৰবাত ঠাণ্ডা জাগা হ'লে বেছি ভাল। পানী চানী থাকে পানী মানে এনেকুৱা
ঘৰৰ চৰত নালাচচ জাপ মাৰি এতিয়া।
আছে বাৰৰ ভিতৰত আহিব পাৰা।
নাই ঠাণ্ডা চাগে তোমাক হে লাগে।
মোৰ গৰম জেগা পালে মই বহুত সন্তুষ্ট।
এ নতুন কে বনাই আছে ইনগ্ৰে্চনো কৰি দিব পাৰি।
অ', নাই -নাই সেইবোৰ তোমালোকৰ জেগাত মই কিয় ইনৌভেচন কৰিব আৰু তুমি ই তুমি ইমান আছাই তুমি যাতে মই গ'লেও কথাটো বেয়া হ'ব ন।
মানে বেলেগ এজন মানুহ আহিলে মানে বেছি ভাল আৰু।
উ এ এনেও এনেও মই এইবোৰ নালাৰ চালাৰ কাৰ নালা চলাৰ এইবোৰ কৰিব নাজানো এইবোৰ। ইমান সৰু সুৰা কামত আৰু যাম নেকি মই।
সেইটো হয় ডাঙৰ মানে। ডাঙৰ কথা।
উম ডাঙৰ কথা নহয় বাৰু ডাঙৰ কামো আছে মোৰ।
কি ঘৰত বহি মোবাইল চা।
মোবাইল চোৱা নে গেম খেলা।
অ',
তুমি গেম খেলা নেকি অনলাইনে দিখি নাপাওঁ যে-
খেলো ' মাজে- মাজে।
অ', মাজে- মাজে খেলা নেকি?
উম', এইকেইদিন খেলা নাই এনে
এ তুমি নেখেলিলেও ভাল পাইচোন গেমটো খেলিলৈ লাজ পাই যাই তুমি খেলিলে এনে নোৱাৰা চোৱাৰা।
হয় এইটো হয়।
তোমাৰ লগৰ এজন যে- আছিল আৰু এজন নোক এটা আছিল যে- কি নাম আছিল বা? কিবা নাম আছিল। উম খেদিটো যে- কেদি টো যে কিবা জিৰ পইট ওৱান লাগি আছিল।
অ -অ অ হয়- হয়।
উম -উম তাকে দেখি থাকো।
আছে সিও আছে। অ ক'- ক'ত দেখিছা ক'ত দেখিছা?
মানে কেতিয়া গেম খেলি -খেলি গেমটো চাই থাকো ন মানে- পেকটিং কৰি পেলাই মই নিজৰ মানে বেয়া লাগি যায় মানে বটেও আহি মাৰি থৈ গুচি যায়।
এনে এনেকে মইও চাইছো এ তোমাৰো চাইছো ইয়াৰো চাইছো। ভাল -ভাল অ', গেম খেলিলে টো ভাল এনেকে। কেম কৰা।
উম সেইটো থাকিব লাগিব কেম কৰিব লাগিব আৰু ইমান মানে মই। এটা হাই লভ থাকো ন' কিউ থাকো কমিউ থাকিলে কে অলপ ফুৰিবলৈ। এনি টাইম লাজ কৰিব। নোৱাৰি ন
সেইটো হয় কিন্তু বহুত টাইম গেম কৰাটো বেছি ভাল নহয়। আজিকালি এনে কেম্পাৰ বাঢ়ি গৈছে আজিকালি কেম্পাৰ বাঢ়ি গৈছে।
সেইটো হৈ পিছে মানে কি কৰিম আৰু ৰেং পোষ্ট কৰিবৰ কাৰণে কৰিব লাগে আৰু অলপ চলপ।
কি চুলি কাটিব যোৱা নাই?
অ চুলিখিনি পিছে হয় বহুত দীঘল হৈছে কাটিব লাগিছিল। এইবাৰ তোমালোকৰ বাৰ্বাৰখনতে কাটো নেকি!
বাৰ্বাৰ অ' অ' কাটে কাটে। এ গধূলি গধূলি গলে ভালকে অ' গধূলি গলে ভালকে কাটে।
টাইম টেবুল থাকে নেকি গুধূলি হ'লে এ ৰাতিও ভাল।
অ' অ' নাই নাই মানে মৰ্ণিং অলপ মানে হেৰি হয় প্ৰব্লেম হয়। এ। বাৰ্বাৰ যোৱা অলপমান লেজি হয়। কিন্তু মানে গধুলি অলপ ভাল হয় আৰু। হেল্ল'। হেল্ল' হেল্ল'। হেল্লো, শুনা পাই আছা। হেল্ল'।